হেল্ল - হেল্ল'
অই জিণ্টু -
অঁ শুনা পাই আছা।
অ পাইছো, হেৰি মানে কি তোমাৰ অঁ ছয়গাঁৱত- ছয়গাঁও, পলাশবাৰী সেইটো চাইডে মানে ইণ্ডাষ্ট্ৰ্ৰী বিলাক বেছি আছে, ফুড ইণ্ডাষ্ট্ৰি হওক বা- মেনুফেচাৰিং ইণ্ডাষ্ট্ৰীয়ে হ‌ওক, সেইটো ছাইডে বহুত আছে ইণ্ডাষ্ট্ৰ্ৰী। তাতে আছে আৰু তোমাৰ গৌৰীপুৰত আছে। নৰ্থ গুৱাহাটী, এই দুটা জোগাত ইণ্ডাষ্ট্ৰ- ষ্ট্ৰী বহুত আছে, কিন্তু গৌৰী পুৰৰ ফালে মই কাম পোৱা নাই মই চব কাম সেইটো চাইডতে পাই আছো।
ছামাল তুমি অনলাইনত চাই আছা‌ ন, এই চিনাকি দ্বাৰা পাই আছা।
এ কলচন ট্ৰেণ্ড বিলাক আছে সিহঁতে দি থাকে কনটেক্ট বিলাক।
আচ্ছ কলচন মানে তোমাৰ ধৰি লোৱা তাতে তুমি লৈ থৈছিলা নেকি পইচা দিছিলা নেকি তুমি?
নাই নাই পইচা দিয়া নাই ইয়াতে দিয়ে দিয়াৰ পিছত কামটোত জইন কৰা পিছত সিহঁতক- পইচা দিবা লাগে কিবা।
নিদিলো নাই একো কৰিব নোৱাৰে।
এনে দম মানে সেই আৰু খুৱাই দম চম দিয়ে কিবা কম দিন বুলি কিবা কিবি। কিবা এখন ফৰ্ম দিওঁ সিহঁতে ডুপ্লিকেট ফৰ্ম এখন বনাই পেলাই দিওঁ দে ৰিজেকট- খবৰ ৰিজেকচন বুলি কিবা সেনেকুৱাকে বনাই দিয়ে কিন্তু একো কামত নাই সেইবিলাক এনেই -
উম, মানে তোমাৰ কি- এই কনচালটেন্ট বিলাকত তুমি মানে সেই দিছো থৈছা আৰু।
আহ কনচালটেন্ট মানে কৈ থৈ দিছো এ- দিছে দুজনে ছয় গাঁৱত দিছে এটা ত আৰু এটা পলশ বাৰী দিছে এটা। ছয়গাঁওতো যাব নোৱাৰা ছয়গাঁও যাব পাৰিম গেললে ত অহা যোৱা কৰিবাতো নোৱাৰয় থাকিব লাগিব। ছিক্সটি ফাইভ। কিলোমিটাৰ হ'ব ইয়াৰ পৰা আহ যোৱাচোন এশ ত্ৰিশ কিলোমিটাৰ মান হ'ব।
দেলি যদি এশ ত্ৰিশ। কিলোমিটাৰ গাড়ী চলে, সেইটো আৰু গাড়ীখন গাড়ী হৈ থাকব না।
এজতো পবচিবে নহয় ৰ'বা ইটো গম পাইছে আৰু। কি বুলি কয় তোমাৰ আঁহ। অ এইটো তুমি যিটো কাম পাইছা ধৰি লোৱা যিটো কাম দিছে তোৰ এইগিলা ইলেক্ট্ৰনিক ৰিলেটেডে আৰু। এ ইলে্ট্ৰিক ইলে্ট্ৰিক আৰু-
ল আমি দেখ
তুমি মানে সেনেকুৱা টাইপ কাম কৰি থাকিবা এতিয়া আৰু।
অ সেনেকুৱা টাইপৰে কৰো।
উম
অ আৰু এটা পাইছিলো গুৱাহাটীৰে মেধা মেধা এক্সপ্ৰেছ নে কিবা এনেকুৱা। শুনিছা নামটো।
নাই শুনা, সেইটো কিয় নকৰা?
মেধা ৰেলোৱে চাৰ চাৰ্ভিচৰ্ চাৰ্ভিচ মানে- ৰেলৱেৰ কাম হয় চাৰ্ভিচৰ কাম হয়, মানে- ইলেক্ট্ৰনিকৰে কাম, কিন্তু- মানে চাৰ্ভিচৰ কাম মানে অ, চ গুৱাহাটীৰ গোটেই কেইটা ষ্টেচনতে কাম হ'ব আৰু সেইটো কাম কিয় নকৰা মানে এপ্লাই কৰিছো এইটো ইটাৰভিউ হ'ব এইটো গভামেণ্ট কাম হয়।
উম
সেইটো তোমাৰ ঊনৈছ তাৰিখে মানে ইণ্টাৰভিউ আছে।
আচ্ছা আচ্ছা, তাৰ কাৰণে কি কিবা ইলেক্ট্ৰ- ইলেট্ৰ- ইলেকট্ৰিকৰ কিবা লাগে নেকি তাৰ কাৰণে
অ, সেইটো ইলেক্ট্ৰনিক ডিপ্ল'মা লাগে বা আই টি আই লাগে।
অ, মানে বেলেগে নোৱাৰে আৰু।
নাই বেলেগে নোৱাৰে এইটো দুটাই লাগে আৰু ডিপ্ল'মা আৰু আই টি আই। তাকে এতিয়া সেইটো ইণ্টাৰভিউ দিছা সেইটো পালেও ভাল আছিল। সেইবিলাক কামত বেছি কষ্ট নাই। আৰু ডিউটি টাইম আঠ ঘণ্টা কাম হ ছয় ঘন্টা চাৰি ঘন্টা কাম হয়।
তাৰপিছত বিন্দাচ আহা যোৱা কৰিব পাৰি। আৰু সেইবিলাকত বেছি মানে বেছি ইমান প্ৰেচাৰ নাথাকে আৰু। চলিও বহুত ধাদ নে এইবিলাক কামত।
অ',
এইকাৰণে আৰু সেইটো পালে ভাল আছিল।
কৰি চাব পাৰা মে পানীতো ভালেই বাৰু।
তাতেই টেবুলখিনি চোৱাই নাই গৈ চাব লাগিব কিবা কিবি লাগে।
তাপা ইউটিউবত কেনেকুৱা কি টাইপৰ ইটাৰভিউ সুধে এইবিলাক কামৰ কাৰণে। ইলেক্ট্ৰনিক নিলেত কাম উঠব ইলেক্ট্ৰনিক তোমাৰ
এইবিলাকে সুধিব চাগে পাৰিম এনেই দিলে চিলে কথা এইবিলাক সুধিলে পাৰিম। নলেজ বিলাক বেস, মানে বেছিক খিনি জানা হৈছে এতিয়া সেইখিনি পাৰিম।
উম,
বেছিক কাম সুধিলে নোৱাৰিম আৰু।
উম, কেলে? ইংলিছত ভালকে ইট্ৰডিউচ কৰিব পাৰ নাই নিজকে আৰু, ধৰি লোৱা যদি তোমাক কয় 'টেল মি ইউৰ সেল্ফ বুলি যদি কয়?
পাৰি পাৰো কিন্তু আহ চাপোজ মই ভাবাই নাই আৰু সেনেকে সুধিব বুলি হঠাৎ যদি সুধি দেই তেতিয়া মানে মোৰ অলপ এ মানে খেলি মেলি লাগি যায় আৰু তেতিয়া।
আচ্ছা-আচ্ছা।
এনেই পাৰিম বাৰু অ, টান নহয়।
উম, আৰু তু বেলেগ কথা যদি ইংলিছত খুধে?
বেলেগ কথা সুধিলে এতিয়া যোনখিনি বেছিক ইংলিছ সেইখিনি পাৰিম। বাকী ইমান - ইমান নোৱাৰো ইংলিছত ইমান ভাল নহয়।
উম, মইও ইমান ইংলিছটো নোৱাৰো ৰে জানানা মানে ইংলিছটোয়ে মোৰ মথা খাই দিছে তাকেই টেনচন।
হুম, বা এছামিছ মিডিয়ামত পঢ়া গিল ন সেইকাৰণে এতিয়া ইংলিছতো অলপ দিগদাৰ হৈ গ'ল।
অলপ মানে বহুত দিগদাৰ হয় যায় সচা কথা হেৰি অলপ পঢ়ায় যে তাতে এতিয়া ইংলিছটো ক কথা পাতোতে গম পাব। নোৱাৰোৱে চোন বে আৰ না নাইন্টি এইট্টী পাৰ্চেণ্টমান নোৱাৰোৱে দহ বিছ পাৰ্চেণ্ট নৰ্মেল খিনিয়ে জানো। সেইখিনি জানে একো লাভ নহ'ব ক'ব গ'লে আৰু ই পিছত এই ইংলিচত আৰু এই বস্তুখিনিটো কমপ্লিট জানিও নাপাম কমপ্লিট বুজিও পোৱা ন। আৰু যিটো ক'ব খোজা নাই কবাতো আৰু চবছে বেছি টান।
এই তই বুজি পায়, বুজি পোৱা যায়, কোৱাটো দিগদাৰ অ', বুজিছোঁ', বুজি পোৱা যায় বাৰু সেইটো হয় আৰু বুজি পোৱা কিহৰ কাৰণে এই জানোঁ ', মানে মোবাইল চোবাইল ইউজ ', কৰি থাকো ন, সেইকাৰণে মানে বুজি পাওঁ কিন্তু কোৱাত, কোৱাত দিগদাৰ হৈ যায়',
মই ক'ব নোৱাৰোৱে সচা কথা কৈ দিছো।
কালি কি হৈছিল জানা কালি মোৰ জিমেইলটো কোনোবা এটা মানুহে হেক কৰি থৈছিল নহয়।
তোমাৰ জিমেইল হেক কৰিছে?
এ হে, ইহঁত কেনেকে বা কৰিছে তাক মই চিনিয়েই নাপাও ছোৱালীতোক তাত তাৰ, তাতে মোৰ জিমেইলো নাছিল, তাৰপিছত ফাৰ্ষ্টতে',
ইয়েছ, দুপৰীয়া চাৰে তিনটামান বজাত সি হেৰি কৰি আছে ৰিকভাৰী কৰি আছে মোৰ তাতে ইয়েছ', হয়, মই নোও মাৰি আছোঁ',
উম',
তাৰপিছত, অলপ পিছত মই গুগল মেপখন অন কৰিলোঁ, কিবা এটা চাব চাওঁতে মেপ ', ফোনটো অন নহয়, মই বোলো কি হ'ল ডাইৰেক্ট জিমেইলটোত কিয় বা চালোঁ চাওঁতে', গম পালোঁ জিমেইলটো নাই মোৰ লগত',
তাৰপিছত, মই এতিয়া ৰিকভাৰী কৰিব পৰা নাই মোৰ', ফোন নম্বৰ গুচাই দিছে, ৰিকভাৰী তোমাৰ ইমেইল আছিল মোৰ লগৰ এটাৰ', এইটোও গুচাই দিছে সি তাৰপিছত', এই, আমাৰ আহ, বৰমাহঁতৰ ল'ৰা', সৰু ল'ৰা এটাই মানে মোৰ জিমেইলত ফ্ৰী ফায়াৰ খেলে',
অ',
তাৰ, তাৰ তাতে মানে দিয়া আছিল', তাৰপিছত, তাৰ ততে চালে তাত ততেও লগ আউট হয় আছে',
ন আৰু সি কাৰোবাক দিছিল নেকি সি কাৰোবাক দিছিল নেকি?
নাই সি কাকো দিয়া নাই বুলি কৈছে তাৰপিছত', মই কি হলে মোৰ লগৰ এটা মে এটা ভল তাৰ তাত তাতে মানে লগিং হৈ আছিল। ভাগ্য ভাল তাৰ তাতে লগিং হৈছে ছিল তাৰ পিছত মই জল্দি জল্ডি তাৰ দোকানলৈকে গ'লো যাই পেলাই। তাৰ একাউণ্টটো চালোঁ, বোলে অ', হেৰি লাষ্ট পাছৱাৰ্ড চেঞ্জ', ফচিল, চাৰে তিনিটা বজাত যেতিয়া মুঠতে ৰিকভাৰী নোটিচ পঠাইছিল', সিয়ে চেঞ্জ কৰিছোঁ, তাৰপিছত মই', পালোঁ তাৰ ফোন নম্বৰ জিমেইল চব পাই গল নহয় পাই পেলাই মই',
অ',
তাৰ ফোন নম্বৰটো গুচাই দিলোঁ, তাৰ ৰিকভাৰীত', ৰিকভাৰী জিমেইলৰ পৰা তাৰতো গুচাই পেলাই মোৰ লগৰ এটাক দি দিলোঁ',
তাৰ ফোন নম্বৰটো একচুৱেলি তুমি লৈ থব লাগিছিল তাক ফোন কৰি সুধিব লাগিছিল ন'
ফোন নম্বৰ লৈছো ক তাৰ ফোন নম্বৰ লৈ তাক তাক ফোন কৰিছো কি ফাষ্ট ৰিং কৰিছে। তাৰে পিছত মোৰ নম্বৰ ব্লক কৰি দিছে তাৰ পিছত মোৰ লগৰটোৰ পৰা ফোন কৰিলো। ফাৰ্ষ্ট ৰিং কৰি তাৰপিছত ব্লক কৰি দিছে তিনিটা চাৰিট মান নম্বৰদি ফোন কৰিলো ব্লক কৰি দিয়ে হোৱাটছএপতো তাক দম দিছো মেছেজ দিছো হোৱাটছএপতো ব্লক। কৰি দিছে।
মই শুদ্ধ হৈছিলো কি কিহৰ কাৰণে মানে চেঞ্জ কৰিছিল। বা এতিয়া নৰে আৰু চেঞ্জ কৰিবা মই মানে পাছপত চাছপত চেঞ্জ। কৰি কেইটা ডিভাইচ আছিল গোটেই উৰাই দিছো তাৰ নাম্বাৰ আৰু ৰিকভাৰি ইমেইলৰ পৰা তাৰ ইমেইল চিমেইল চব উৰাই দিছো। আৰু ইফালে টু ষ্টেপ ভেৰিভিকেচন মোৰ লগৰ এটা নম্বম দি দিছো এতিয়া সি সি আৰু এতিয়া হেক কৰিব ন নোৱাৰে আৰু এইটো।
টু ষ্টেপ ভেৰিভিকেচনত এক্সুয়েলি লগৰ এটা দিয়াত কৈ নিজৰে ফেমিলি নম্বৰে দিব লাগে। শলীৰৰ ফল কি দেতাৰ কিনে কাৰণ
অ' নাই আৰু মানে পতককে মানে এতিয়া সি সি থাকিল ন কাষতে এতিয়া তাততো দি দিয়া গ' অ টি পি চ টি পি লাগে আৰু। ঘৰত থাকিলে বাৰু ঘৰৰে ললো হয় কিন্তু।
উম
না দি দিয়া গ'ল আৰু।
আৰু লগৰ বাৰো বিশ্বাসি মানিচো। পাতিয়াৰ মোবাইলটোৰ পৰা কাৰাইব চলাই থাকে কি যদি আৰু লৈ - লৈ সনেণে বনাও। আৰু ফ্ৰী ফায়াৰ আইডি চাইড থাকে এনেকা টাইপৰ
উম, নাই - নাই যাক দিছো ইহঁতে-ইহঁতৰ ফোন বেলেগে নচলায় আৰু। ফ্ৰী ফাইৰ নেখেলে ইহঁতে। আজিকালি আজিকালিৰ চলি ক'ত ফ্ৰী ফায়াৰ খেলে আগতে আছিল আৰু এই দুই বছৰমান আগত আছিল আৰু আমাৰ বয়সৰ ছোৱালী বিলাকে ফ্ৰী ফায়াৰ খেলিছিল বেলেগৰ একাউণ্ট লৈছিল। আজিকালি ফ্ৰী ফায়াৰে সৰু - সৰু ছোৱলীকেইটাই খেলে। সেইটো কোনবা
এ মই সেনেকে নেখেলো কোনোবা লগৰ পালে কাষ্টম খেলো কেতিয়াবা এনে টাইম পাছ কৰিব সেয়াই আৰু বাকী এনেই ৰেং পোচ কৰা কিব কিবা কিবি সেইবিলাক নাই নেখেলো এনেই টাইম পাছ কৰিব কেৰম খেলি থাকো কেতিয়াবা। কেৰম খে কেৰমে খেলো আজিকালি ভাল লাগে কেৰম খেলি এনেই টাইম পাছ কৰি ভাল লাগে।
অকল মোবাইলতে কেৰম খেলি থাকা।
মোবাইলতে অ,
তুমি সেই যি- যিটোৱে তোমাক ফোন কৰিছিল যে ল'ৰাটো সিটো মানে এ মানে মানে যিটো তুমি ফোন কৰিছিল যে বয়স কিমান মান হব এনে আনডাচ জানা নেকি গম পাইছা? ক'ত থাকে লোকেচনতো গৈ কেনি গম পাইছা নেকি?
নাই একো গম পোৱা নাই তাৰ জাষ্ট নাম্বাৰটো আছে তাৰ নামটো আছে।
নামটো কি আছিল তাৰ?
মিনাজুলক্ৰম
আচ্ছা।
আমাৰ এই বৰ- বৰবাহতৰ ল'ৰাটো সুধিলো তাৰ লগৰ কোনোবা আছে নেকি এইটো নামৰ এই কৈছে কি নাই। সেইটো নামৰ কাকো চিনি নাপায় বোলে নাম্বাৰটো তাৰ তাত ছেভ নাই। তাৰপিছত আৰু কি তাৰপিছত নাই ফোন মাৰিলো নুথাই। অলপ সৰু ছোৱালীয়ে সেইকাৰণে ফোনটো চোৱা নাই।
আৰু তাৰ বোলে গেমৰ একাউণ্টটো বোলে লগ ইন কৰিছিল সি -সি মোক কৈছে যে
এ গেমৰ কাৰণে কৰিছিল চাগে সি মানে মোৰ কি হৈছিল মোৰ উম, মই মানে জিপেটো অহা নাছিল অন হৈছিল কিন্তু এ পেমেন্ট কৰা যোৱা নাছিল মানে জিমেটো নাছিল ন।
উম,
জিমেইল টো নাই কাৰণে মই পেমেন্ট কৰিব পৰা নাছিলো মই তেতিয়া অলপ ভয় লাগিছিল মই বোলো জিপে'টো যদি কিবাকে লৈ লয়। কোনে বা হে কোনে বা পাছপর্ট চেঞ্জছ তাৰ পিছত আৰু
ভাগ্য ভাল এই লগৰটো তাত কেইদিনমান আগত তাত তাতে মই লগ ইন কৰিছিলো মানে ফোন চেঞ্জ কৰোঁতে জিমেইলটো মানে যেতিয়া তুমি নতুন ফনত লগিং কৰিবা তেতিয়া কৌদ এটা লাগে ন' তাত ডিভাইচত লগিং থাকি কিবা লাগে?
উম, হম।
সেই সেইকাৰণে মই তাৰ তাত লগিং কৰিছিলো আৰু তাৰ তাত লগিং কৰা কাৰণে আজি মই একাউণ্টটো পালো নহলে একাউণ্ট নাপালো হয় মই আৰু।
তাকেটো ভালে কৰছিল নচীব আছিল উম,
লগৰ এটাত ৰিকভাৰীৰ কাৰণত মই লগৰ এটা জিমেইল দি থৈছিলো আগতে সেইটো - সেইটোও গুচাই দিছে। একো নাছিল চব গৈছিল চাই দিছো এটা এইটো এটা বা কিয় ৰৈ গেল সি চাগে এইটো নোৱাৰিলে কৰিব। পাহৰি গ'ল এ এইটোৰ কাৰণে বাচি গ'লো।
এটা ভুল কৰি কেনে পাই গ'লা আৰু।
পাই গ'লো এতিয়া সিয়ো ভয় খাইছি ফন- ফন ৰিচিভে নকৰে ডাইৰেক্ট ব্লক কৰি দিয়ে।
অ, ইচ্চো। ক'ৰবা চলি এটোয়তো ইগলা মানে কেনেকুৱা কিবা কৰে নাজানো আৰ। এইবিলাক পুলিচ কমপ্লেইন চুলিছ কমপ্লেইন দিম বুলি আৱ ভয় খুৱাই থাকিব লাগে আক।
অ, তাক ফন তাক কমপ্লেইন দিম।
নহলে বা এইগিলা চাইবাৰ- চাইবাৰ ক্ৰাইমত ৰিপৰ্ট কৰিব পাৰিটো অনলাইন ডাইৰেক্ট কৰিব পাৰা। চাইবাৰ ক্ৰাইমত চাইবাৰ ক্ৰাইম থাকে ন, তাতে ৰিপৰ্ট কৰিব পাৰা তই এইবিলাকত। মানে ইভি হেক কৰিলে পাৰ্চপট -চার্চপট দিলে এ বদিলে।